উম কি কৰি আছো। কি কৰি আছা উম, উম, ময়ো এনে আছো আৰু ভাত পানী খালানে?
নাই নাই নাই
অ মই ৰা ৰাতিপুৱাই খাইছো এতিয়া খোৱা নাই এতিয়া পাছত। খাম দুটা বজাত।
অ', ইমান দেৰিকে।
উম। মানে নাইট শিফ্ট চলি আছে না সেইটো কাৰণে। অ', তেনে
অ', অ',
উম, কিবা কৰ্চ কৰি আছো না সেইটো কাৰণে। আৰু খবৰ খাতি ভালনে।
অ হয় হয়।
উম মোৰো বৰ্তমানতো চলি আছোঁ আৰু ভালে আছে। উম, আৰু প্লেন আছে। কেলে কি হল?
অ প্লেনটো আছে যাবলৈ।
উম, তেতিয়া কে কেতিয়া কেতিয়া আছে কেতিয়ায়া ডেট?
অ', যাম আ, পৰহি মানে।
উম, উম, কলৈ মানে ক'ত ডিচাইড কৰিছে? উম, ময়ো যাম ময়ো কতোবাই এনে যোৱা নাই উম, তোমালোকৰ লগত যাম বুলি ভাবিছো। কলৈ যাবা কলৈ যাম।
অ আমি আমি এফালে যাম বুলি ভাবিছো যাবা নেকি।
উম পিকনিক।
টিপি থাগে টিপি টিপি। অৰুণাচল অৰুণাচল।
অ', অৰুণচল অৰুণচল। মাই ফেভৰেট। উম, সেইটো মোৰ ধুনীয়া জেগা নামটো শুনিছো এবাৰ গৈছো তাৱাংলৈকে।
অ অ।
তাৱাং তাৱাং লোকে গৈছো। উম, ঠিকে আছে এইফালে গলে ময়ো যাম আৰু। মানে মোৰ। ফেমিলি তাতে থাকে আৰু ইমান অসুবিধা নহব বাৰু।
কি
অ পৰহি হুম।
মই তোমাৰ ভইচটো ক্লিয়াৰলি সেইকাৰণে মই তোমাক সুধিব সুধো সুধো লাগিছিলে তুমি কোৱা। ঠিক আছে মানে এতিয়া আমি তাকে দি ডিচাইড কৰা নাই আমি নিজৰ প পাৰ্চনেল গাড়ী লৈ যাবা।
পচবাৰীটো আমাৰ ল'ব পাৰো নাই? তোমাৰ চিনাকি কাৰোবাৰ আছে নেকি।
উম, এনেকে ফৰলাৰটো নাই টু হুইলাৰ আছে। আৰু লগৰকে গলেও টু হুইলাৰত অসুবিধা হ'ব। তেন্তে আমি কি কৰো ভাৰা গাড়ী কে লৈ যাওঁ নেকি?
অ ভাড়া গাড়ীতে লৈ যাব পাৰি।
উ নাইট চুপাৰত বুকিং কৰিলে হৈ গ'ল। তুমি যাবা মই যাম মোৰ লগৰ যাব তোমাৰ লগ সেইজন কেইজনী মানক বা কেইজনক কলে চবে মানে ভাল। দৰে ডিচাইড কৰি কেনে একেবাৰে আমি ওলাই গুচি যাম।
হয় হয়।
আৰু এনে বাজেট কিমান মানে এতিয়া যাও ময়ো এতিয়া ইমান নাজানো নহয়। মানে কিমান কিমান পইচা নিব লাগিব।
অ বাজেটটো তোমাৰ আঠ হাজাৰ ন হাজাৰ মান হ'লে হৈ যায় চোন।
উম।
কাৰণ গাড়ী হয় মানে গাড়ী গাড়ী যদি ভাড়া লোৱাতে তাতে দুহেজাৰ মানটো দিবই লাগিব। চবেই আৰু আছে অৰুণাচল। আৰু এইফালে তোমাৰ অৰুণাচলৰ গেটখন পাৰ হব কাৰণে পাছ লাগে।
পাছটোতো বাৰু মোৰ আছে পাৰমানেণ্ট পাছ আছে। আৰু এ পি অৰুণাচল উম বাৰু মোৰ তাৰছে তাৰ। গৰৰ্মেন্তৰ পাৰমানেন পাছ আছে বাৰু।
হয় হয়।
উম পাছ মোৰ লগৰ জনৰ নাই এতিয়া এতিয়া টুৰিষ্টৰ দৰে বনাব লাগিব মোৰো লগৰ জনৰ টেম্পাৰলি পাছ
এপাবাৰ আ মং নেক কণ পানাইক ককো
উম উ পাছত কিমান এশ ডৰশ টকা মানতটো লৈ লব
অ কাজখনতো আৰু তোমাৰ জুন আঢ়ৈশমান লয়।
তানে বনালে বাকী তাতে গৈ পেলাই হোটেলত থাকিব লাগিব এইদিনাতো ঘূৰি আহিব নোৱাৰো
উম এদিনতো অসুবিধা হ'ব মানে এদিনতে ফুৰি আহিব নোৱাৰিম দুই তিনিদিনতো লাগিব না এদিন যাম তাত গৈ। আকৌ তাত গৈ ৱাটাৰ ফল কেইটা চাম পাহাৰ কেইটা চাম অক ভিউ মজা ল ল বৰফ কেটা চাম
অলমানতো টাইম লাগিব মানে ধৰা এদিন দুদিনতটো থাকিব লাগিবই
উম আৰু থাকিম আৰু তাতো হোটেলতে থাকিম এতিয়া আৰু
অ হোটেলতো থাকিব লাগিব হোটেলত থাকিব কাৰণেও পইচা লাগিব তোমাৰ হোটেলত ভ
উম কিমান মান ভাড়া পৰিব বাৰু
পোন্ধৰশ মান টকা হয়য় এ মানে ওৱান ডজ
হম হুম
মানে এদিনৰ পোন্ধৰ শহ মানে টকা লৈ
অ অ পোন্ধৰ শহ টকা উন ডে উন নাইট উম
তাতোও পইচা যাব তাৰওৰত আমাৰ খোৱা বোৱা সেত যাব
উম-উম তাকে এতিয়া ইমানতো বাজেটটো নিব লাগিব আঠ ন হাজাৰ টকা মান নহ।
উম ৰুমৰ ভাড়াতে গুচি যাব আমাৰ তিনি চাৰি হাজাৰ আকৌ। খোৱা-বোৱা আছে। আকৌ ৰিটাৰ্ণ আকৌ ৰিটাৰ্ণ আহিব লাগিব।
অ' আৰু সেইবোৰত টো তোমাৰ যদি ধৰা যায় ধৰি যোৱা তেনেহ'লে তা তেল।
উম উম। মানে সেইটো এতিয়া যেনে আমি ভাড়া গাড়ী লৈ যাম ভাড়া গাড়ীত আমাৰ। মিনিমাম কিমান পৰিব মতলব এদিনৰ সিহতে কেনেকে কৰিব দিনতটো লয় না ঘন্টা হিচাপত লয়।
অ' মানে গাড়ীত চাৰ তাৰিখখনত মানে তোমাৰ দিনৰ হিচাপে লয়।
উম দিনৰ হিচাপে লয়।
ঋণ হিচাপে লয় তোমাৰ যদি এই এইমাহত যদি তুমি যদি মানুহে কয় যে। দিনত মই তোমাৰ অ' চাৰি হাজাৰ টকা লম আৰু আমাৰ যদি চাৰিজন মান।
উম উম। অ চাৰি পাঁচ এদিনত। চাৰি হাজাৰ টকা কৰি হলেও চাৰি দিন থাকিলে। ছাৰ উ অ বা কিমান বিশ হাজাৰ মানতো যাব।
অ অ মানে চবেটো এটা এটাই বেগ লব।
অহ।
চবৰ পৰা এহেজাৰ হেজাৰ যাব মানে অ আমাৰ এজন এজনৰ দুহেজাৰ দুহেজাৰ যাব।
উম উম।
অ বাকীটো ইফালে ৰুমৰ ভাড়াও পোন্ধৰ শ টকা
উম উম।
যাব আৰু পইচা খোৱা-বোৱা আছে।
উম। মানে আকৌ খোৱা বোৱা আছে তাত এতিয়া খোৱা বোৱা বস্তু কে বস্তু কেইটা কেনেকা দাম। ল'ব সেইটো ইমান আইডিয়া নাই।
উম ত বস্তুৰ দাম কমেই বাৰু ইমান দাম নহয়।
উম ভাড়াটো কম ল'লে ত আৰু কমে ঠিকে আছে। মানে তাৰ খোৱা বোৱা কেইটা আৰু থাকিব লাগিব তাত। অকণ ফুৰিব লাগিব কেমেৰা। চেমেৰা লৈ যাবা নেকি, কেমেৰা আছে নহয়?
কেমেৰাটো মোৰ মোবাইলৰ কেমেৰাটোৱে ভাল হয়। তাৰ উপৰিও তুমি যদি কৈ যাব বিচৰা লবা।
অ' ময়ো কেমেৰা লৈ যাম এই এইটো ফটো চটো তুলিবৰ কাৰণে।
অ' অ'
ফটো চটো তুলিবৰ কাৰণে লৈ যাব লাগিব পিছ পিছলৈ কাম আহিব।
অ অ তাতে পাহাৰ বোৰো ভাল লাগে নদী চদী বোৰ আছে ৰাস্তাবোৰ ভাল। লাগে।
উম এটা এটা মেমৰি থাকি যাব। লাষ্টৰ লৈকে।
অ আৰু অ তোমাৰ ভালকে যাব লাগিব জেগাবোৰ ৰাস্তাত ৰখি ৰখি যাব লাগিব। ভাল লাগিব।
উম। যাওঁতে এতিয়া গম পাম কেনেকা লাগিব তাত ভিউ।
উম আৰু ধুনীয়া বাৰু বহুত ধুনীয়া লাগে।
হম।
বহুত ধুনীয়া
অ উম ঠাণ্ডা। পাহাৰীয়া জেগা হয় তেন্তে ন।
অ পাহৰীয়া জেগা হয় ভাল লাগে। আৰু ঠাণ্ডা কাপোৰ বেছিকে লৈ যাব লাগিব। তাতে তোমাৰ জেকেট চেকেটবোৰ লৈ যাব লাগিব। কাৰণ তাত বহুত ঠাণ্ডা হয়।
অ, অ, জেকেট চেকেট গৰম কাপোৰ নিব লাগিব ন।
অ গৰম কাপোৰ লৈ যাব লাগিব তেনেকুৱা মানে প্ৰব্লেম হব, তাতে তোমাৰ বহুত ঠাণ্ডা হয়।
উম, উম, উ। গৰম কাপোৰ নিব লাগিব, উম উম
তোমাৰ মানে জেকেট চেকেটবোৰ লৈ যাবা।
অ, অ, লগৰকেইটাকো কও জেকেট। বহুত কেইটা যি যি আছে গৰম কাপোৰ।
অ, অ, আৰু। তোমাৰ অ বাইক চাইক প্ৰব্লেম হ'ব কাৰণ প হয় ন জেগাটো, বেছি ঠাণ্ডা লাগিব।
অ আৰু উম উম গাড়ী। যোৱা ভিতৰত উম গৰম লাগিব আৰু প্ৰথম যোন মোৰ লগৰ কেইটা। প্ৰথম যাব। মানে লগত ময়ো যাম মানে প্ৰলণ্টন যাওঁতে। ইহঁতে ইকযাচট চাব নোৱাৰিলে, ইহঁতে বেমাৰ পৰি যাব নহয়।
অ সেইকাৰণে গৰম গৰম মানে কাপোৰ বেছিকে ল'ব।
উম উম গৰম কাপোৰ নিব লাগিব। উম তেন্তে আমি অ কালি কথা পাতো না। কালি মই কল কৰি আছো। তোমাক ডিচাইড কৰিম।
অ ঠিক আছে কালি ক'ব।